হেৰি কি বোলে কেতিয়া হৈছে
কেতিয়া হৈছে
দুপৰীয়া আৰু আবেলিৰ মাছ সময়খিনিতে হৈছে মোটামুটি এ চাৰিটামান বজাত চাৰিটামান বজাত হৈছে হ
অ
ল'ৰা এটা হৈছে তাইৰ
আচ্ছা আচ্ছা অ ভালে হৈছে দিয়া এ তোমালোকৰ সেইফালে জ্বলা পতা দিয়ে নে নিদিয়ে আমাৰ নিয়ম আছে
অ আছে আছে
অ
জলাপতাৰ দিব এইটো যেতিয়া গণনি কৰিব গণনা কৰাৰ দিনত দিব সেইটো
অ আমাৰ ইয়াতে মানে সৰু বাচ্ছা হলে
জলা বতাহ জ্বলা বতাৰ লগত শুকান মাছো দিয়ে নেকি
অ আমাৰ ইয়াতে নিদিয়ে আমাৰ অকল জ্বলা বতাহ আৰু মচ
সেইটো জলাপতা মছলা নিমখ আৰু শুকান মাছ
অ অ অ অ সেইটো বেলেগকে দিয়ে বেলেগকে দিয়ে
এইটো মানে কি জানা মোমাই ঘতে দিয়ে উম সেইটো ল'ৰা জন্মিছে লৰা লৰাৰ মোমায়েকে দিয়ে
মোমাইয়েকে দিয়ে আচ্ছা আ্ছা অ মানে মাছটো কিয় দিয়ে জানানে নানে আমাৰ প্ৰজননৰ প্ৰতিক মাছটো সেইকাৰণে দিয়ে গম পালা তাৰমানে আমাৰ যেনেকে লোক সংস্কৃতি তুমি পঢ়িছিলা চাগে এই যি এই এই নিয়ম বিলাক আছে তাতে মানে প্ৰতেক কিয় দিয়ে সেইটো কথা কৈ থাকে মাছটো প্ৰজননৰ প্ৰতীক সেইটো কাৰণেই দিয়ে আৰু ল'ৰা জন্ম হলে কি দিয়ে আৰু ছোৱালী জন্ম হলে কি দিয়ে
হেৰি দিয়ে মাছ শুকান মাছ জলকীয়াৰ গুৰি নিমখ মনে এটা মানে এটা লোকবিশ্বাস আছে আমাৰ অসমীয়া সমাজত।
হা হা হা হা!
মানে এই মাছ শুকান মাছ
অ হা হয় হয়।
জলকীয়াৰ গুড়ি নিমখ মছলা এইবিলাক যিমান দূৰৰ মানুহে পাব হাঁ, সেই কেঁচুৱাটোৰ সিমানে আয়োগ বাঢ়ে।
আয়ুস বাঢ়ি যাব ঠিকে কৈছা। এইটো আমাৰ পুৰণি প পৰম্পৰাৰ ভিতৰত পৰে। বিশ্বাস জড়িত হৈ আছে।
বেচাতছে
এইবিলাক গোটেই বিশ্বাস আমাৰ অসমীয়া সংস্কৃতিৰ গোটেই বিশ্বাসবলাক কোনখন কিতাপত আছে কোৱাচোন?
কোন খন বা?
এই যে এখন আছিলে অসমীয়া লোক সংস্কৃতি তাৰে ভিতৰত আছে। গোটেই পৰম্পৰা বিলাক এ মই পাহৰিলো ৰব। বা আমাৰ এম এত লাগিছিলে অসমীয়া লোক সংস্কৃতি। তেনেকে হেৰি ইউনিভাৰ্চিটিৰ এজন চাৰে লিখি চিল সেই তেনেকে। আৰু সেইয়া কইনাৰ অ আমাৰ বিয়াৰ সময়ত এই আখৈ তোলা আখৈ যে ফুটাই গম পোৱা নে?
অ।
সেই আখৈ ফুটাটো এটা প্ৰজননৰ প্ৰতীক বুলিয়ে ধৰা হয়। অ সেইটো কাৰণে তাৰমানে এই প্ৰত্যেকটো নিয়মৰ আঁৰত এটা এটা তাৰমানে এ বিশ্বাস জ়ৰিত হৈ আছে।
এই ৰবা আখৈ দিয়া আখৈ দিয়া মৰম মৰে ভাই।
অ অ অ অ এ গানে টাও গাই অ। তেনেকে মৰমৰে ভাই আজিৰ পৰা কি আছিল তোমাৰ গ পুত্ৰ চিঙি যায় ন? তেনেকে উম উম হ।
এইবিলাক এইবিলাক এইবিলাক বিয়ানাম।
বিয়ানাম।
বিয়া নাম এইবিলাক।
বিয়ানাম অ এই বিয়ানাম আমাৰ মানে এইবিলাক আমাৰ একো একোটা আমাৰ অসমীয়া সংস্কৃতিৰ সম্পদ। কিন্তু এইবিলাক লাহে লাহে সময় সময়ৰ গহত এইবিলাক লাহে লাহে লুপ্ত হবলৈ ধৰিছে। গম পাইছা? মানে ধৰা যেনেকে বিয়া নাম আই নাম আৰু কিবা কিবি বহুত ধৰণৰ
লাহে লাহে মানে লুপ্ত হ'ব বি বিচাৰিছে মানে কি জানা নাই।
হয় হয়।
এই যিখিনি পুৰণা চাবন মানুহ আছে।
হয় হয় হয়।
মানে এইখিনি জীয়াই ৰাখিছে। সেই মানুহখিনি যেতিয়া ধুকাই যাব সেই মানুহখিনিৰ নুহোৱা হ'ব আম আমৰ লগত তেতিয়া'লে আৰু বিলুপ্ত হৈ যাব। নতুন চামেই
কিন্তু নতুন নতুন চামক মানে এইখিনি মানে তেওঁলোকে এই সংস্কৃতিখিনি নাজানেও আৰু ব্যৱহাৰ কৰিব শিকোৱাও নাই। হয় ইচ্ছাও নকৰে আৰু মই ভাবো মাক দেউতাকে শিকোৱাতটো এটা দায়িত্ব। নে নহয় কিন্তু মাক দেউতাকেও নিশিকায় বহুতৰে।
মানে আজিকালি মানে কি জানানা এইবিলাক শিকিলে কি হয়। হা মান। উপাৰ্জন কৰা সেইবিলাক চিন্তা। বুজি পাইছানে হা এই এইবিলাক লোক সংস্কৃতি। বা অসমীয়া সংস্কৃতি এইবিলাক মানে আজিকালি আৰু কোননে চিন্তা কথা চিন্তা কৰ।
হয় হয় হয় মানেয়া আৰু।
মই ভাবোঁ কি জানা নাই হা আৰু বিশছ বছৰমান পিছত এনেকুৱা হ'ব। এইবিলাক গান গোৱাৰ কাৰণে মানুহ মাতিব লাগিব মানে।
ঠিকে কৈছা অ মান আহ।
যেনেকে বেংক পাৰ্টি মানে ভাড়াত মাতে হা।
হয় হয় হয়।
অকাৰণে। ভাৰাত মাতে বেংক পাৰি গোটেই দিনটো বিয়াৰ দিনটো বজালে তাৰ বিনিময়ত অকণমান প দি দিলে হা হা এই বিয়া বা তেনেকুৱা কিছুমান কাজ কৰ্ম আছে আমাৰ এই নামবিলাক গাইছে হা এইবিলাক গাবৰ কাৰণে মানুহ ভাড়া কৰি লৈ আহে
মানুহ মই তোমাৰ ঠিকে কৈছা এতিয়াও এতিয়াও অলপ হৈছে মই তোমাক যেনেকে এটা কওঁ। নোহোৱা নহয় এতিয়াও অলপ পৰিবৰ্তন হৈছে যেনেকে চোৱা এতিয়া আমি চাপজ ফ্লেটত- ছো হা এতিয়া ফ্লেটতটো আমাৰ এই কাতি বিহুৰ সময়ত আচলতে কাতি বিহুত চাকি ক'ত দিয়ে ধাননি পথাৰৰ মাজত হয়নে নহয়। তুলসী তলত কিন্তু আমাৰটো ধাননি পথাৰ নাই। দিও আমি ফ্টেট ফ্লেটতে তোমাৰ চাকি এগছি জ্বলাই দিওঁ আচলতে এইটো ধান পথাৰ মাজত হেৰি তুলসী তলত দিয়া হয় নে নহয় গতিকে অলপমান হেৰি হৈছে যে আৰু এই যিটো গৰুক গা ধুৱাই যে মাহ হালধি সানি এতিয়া আমাৰতো গৰু নাই আমিতো আৰু সেইখিনি নহয় আমি ধৰা এই ধৰা। তিল মাহ মোক এই গা ধুই উঠি মেজি জ্বলাই এইটো তাতে ৰাতিপুৱাই দিব লাগে গা ধুই হয় নে নহয় ত আমি টো নাই আমি এতিয়া কি কৰিছোঁ গেছতে। দিওঁ ত' মানে বহুত খিনি অলপ পৰিৱৰ্তন হৈছেই কিছু পৰিমানে। তেনেকা
সবই সময়ৰ লগত চব সকলো বস্তু পৰিবৰ্তন
পৰিৱৰ্তন হব কিন্তু মই ভাবো ঠিক আছে বাৰু একো সেইটো নাই সেইটো বেলেগ কথা কিন্তু উঠি অ সমাজ মানে নৱ প্ৰজন্মক বা যুৱ যুৱতীসকলক অ মাতৃ পিতৃ মাতৃয়ে এইখিনি শিকোৱাতো দায়িত্ব বুলি মই ভাবো এতিয়া কিবা নাই সেইটো বেলেগ কথা কিন্তু তেওঁলোকক নিশিকায় কিন্তু শিকোৱাটো উচিত হয় নে নহয় আমি অসমীয়া হিচাপত এইবিলাক সংস্কৃতিবিলাক ৰাখাটো দৰকাৰ সেইটো কথা আৰু কি কৰিবা সেইটো সেইটো একমাত্ৰ অভিভাৱক সকলেহে পাৰে হয় নে নহয় প্ৰতিজনী মাক দেউতাকে এইটো শিকোৱাটো দৰকাৰ কিন্তু সেইটো আৰু তেনেকুৱা কথা।
কি কৰিবা দিনকাল বিলাক তেনেকুৱা হৈছে
হম হুম হুম কাৰণ এইটো পূৰ্ব পুৰুষৰ পৰা উত্তৰ পুৰুষে পাব কিন্তু যদি মাক দেউতাক নিশিকাই তেওঁলোকে কৰ'ৰ পৰা সৰু কিছুমান ল'ৰা ছোৱালী আছে একো নাজানে
মাক বাপেকে নাজানে বহুত বস্তু।
হা হা ঠিকে কৈছা আৰু এতিয়াও ভাল লাগে আমাৰ যেতিয়া বিহু বুলি বিহু আহে বিহুৰ যেতিয়া এইবিলাক আমি পালন কৰোঁ বহুত মনটো ভাল। লাগে তেনেকুৱা। ভোগালী বিহু ৰঙালী বিহু আহিলে আমি কেতিয়াবাৰ পৰাই যোগাৰ কৰো। সেনেকুৱা এটা কিবা এটা ৰং ধেমালি কৰি ভাল লাগে। সেই বিহুৰ আনন্দটো এটা সুকীয়া হয়।
হয় দিয়া
সেইটো আৰু আজিকালি বিহু নৃত্যও অলপমান। ব্যতিক্ৰম ধৰ্মী হৈ পৰিছে সাধাৰণভাৱে। কিন্তু লাহে- লাহে কিন্তু এইটো আমাৰ মই ভাবো। ভাবোঁ যে আমাৰ সংস্কৃতিটোক ধৰি ৰাখিব পাৰিলে ভাল হয় কিন্তু এই মানে কিছুমান নৱপ্ৰজন্মই ইয়াক অলপ বিৰূপ ৰূপ দিব। ধৰে কিন্তু সেইটো ভাল দিশলে গতি কৰা নাই। তেনেকুৱা আৰু। তেনেকে আহ তেনেকে আমাৰ। আমাৰ অসমখন বাৰে বৰণীয়া সংস্কৃতি। ৰে ভৰা ধৰা বড়ো, কাছাৰী, ৰাভা, মিচিং গোটেই খিনি লগ লাগি আমাৰ বাৰে বৰণীয়া সংস্কৃতি গঢ়িত হৈছে। ত' প্ৰত্যেক দৰে কালচাৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ কালচাৰটো ধৰি ৰখাত আমাৰ দায়িত্ব সেইটো আৰু হয়নে। আৰু জনাতো দায়িত্ব। এজন অসমীয়া হিচাপত। এ হেৰিত কিন্তু সংৰক্ষিত হৈছে আমাৰ গুৱাহাটী যিটো মিউজ হেৰিত এই কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰ। তাতে তুমি চাইছানে তাতে তোমাৰ। এ হেৰি পে গৃহ এটা আছে কিবা প্ৰেক্ষা গৃহ তাতে তাৰমানানে প্ৰত্যেকটোৰ আমাৰ জাতি জনগোষ্ঠীৰ সমাজবিলাক সংগৃহীত হৈছে। আৰু প্ৰত্যেকৰে আমাৰ কি কি ধৰা গান বাজনা এইবিলাক চব সংগৃহীত হৈ আছে মূৰ্তিৰ আকাৰত মানে ড্ৰেছ বিলাক আমাৰ অঁ।
এতিয়া শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষিত হলে কি হ'ব কেতিয়াবা মানুহে যাব। ব চাব
সেইটো হয়, অ হ সেইটোতো হয় দিয়াচোন।
বস্তুবিলাক মানুহৰ মনত সংৰক্ষিত। হ'ব লাগিব হা সেইটো সেইটো কথা।
কিন্তু সেইটো সংৰক্ষিত একমাত্ৰ এতিয়া অ ঠিক আছে। এতিয়া অলপ দেৰিকে কথা পাতি আছো হা।